শুনিছে নেকি
অ শুনি আছো শুনিছা নে
এতিয়াহে শুনিছো মই অথনিপৰা শুনাই নাই মাতটো
অ এতিয়া পাতা ভালকে মোৰ এতিয়া দেখাইছে সে এসত্তৰ টকা এটা দেখাইছে।
এসত্তৰ টকা দেখুৱাইছে নেকি ক'ত দেখুৱাইছে।
মই এনেকে দেখাইছো নহয় মোৰ দূৰত অথনীটো মই ওৱান এশ আঠচল্লিশ ন মোৰ ভাগৰ বাকী এসত্তৰ দেখাইছে যে অসমীয়াত লাভ কৰিছে বুলি অ মোৰ মাযতো মানে মোৰ খেলি মেলি হৈ গ'ল ন কিবা কিবি অলপ উম মোতকে পইচা বেছি পাই গলা আৰু ন
সেই নাই পোৱা এশ সাতচল্লিশ টকা এটাহে এ তোমাৰ কেইটা কোন হয়নো লগৰ নে নে তোমাতকে সৰু
মোতকে সৰু হয়।
এই উৎপাত দেখিছা নাই এইটো। নাই অহা, নাই অহা।
উম, নাই অহা, নাই অহা। উম!
ত' হেৰি কৰিবলৈ দিলে আকৌ খুলি কলেজৰ।
উম, অ'! কলেজৰটো খুলি দিলে আক লিংক।
উম!
উম, বাকী এতিয়া আৰু পইচাটোহে গোট খোৱাগে নাই। পইচাটো গোট খালেই, পইচা মোকো দিয়া নাই নহয়।
কোৱাই নাই মোক। ক'বলৈ ভয়ে
আজিও মই এইফালে ৰঙতি ফালে গলোঁ। ৰঙতি মানে, মানুহ এঘৰলৈ গৈছিলোঁ।
উম!
বা! এেনেকে পইচা, কেইটামান আনিব লাগে।
উম!
বাইকখন বেচি যে, পইচা, ভাত খালোঁ। এই আছিলে দিবাংগই ফোন কৰিছিলে অলপ আগত।
উম!
কি হৈছে?
কি?
ভাড়া ৰুম দিছে, ভাড়াঘৰ।
ক'ত গুৱাহাটীত?
গুৱাহাটী নহয়। য'ত তোমাৰ, পইচাটো বোলে মিলা নাই প্ৰাইছ দামটো বহুত, তাৰ দামটো হঁতে মিলা নাই বোলে।
অ'! অ'!
ছয় হেজাৰ, সাত হেজাৰ টকাত দাম
অ'!
ওৱান বি, এই
উম, হু, গম পাইছোঁ।
আমি থকা নিচিনা এটা বিচাৰি যে পোৱা নাই মানে।
গম পাইছোঁ। গম পাইছোঁ। উম, উম, গম পাইছোঁ। বাকী আমাৰ হেৰি, গুণ গুণ দা খবৰ কি?
গুণ গুণ দাই দিনত ফোন কৰিছিলে মোক।
ফোন কৰিছিলে নি?
উম, ফোন কৰিছিলে সেই দোকান আহিছিলে সঁপাই।
উম।
পইচা দি পঠিয়ালে কৱাত খৰচ কৰিব লাগে ই খৰচ কৰিলে কৰ'বাত।
অ সেই ৰুমতে আছেনে নিজৰ নিজৰ ৰুমতে আছেনে নে বেলেগত।
আলহী খাব গৈ অহাই নাই।
আলহী খাবলৈকে অহাই নাই নেকি?
সেই এই খৰচ কৰিবলৈ কৰ'বাত খৰচ কৰিছে কৰ'ৰবাত হে আকৌ পেলাই কৈছে দহ বিশ টকা আছে দিয়া অ কি আছে।
উম মানুহটো পাগল নহয় জানো। অ মান মানে উল্টা ফুল্টা আছে মানুহটো।
আনটো নকবা এই
উম উ উম উম উম উম। এ বাকী ককা ঘৰত নে নাই নিজৰ ঘৰতে।
ককাহেত ঘৰতে আছো।
ককাৰ ঘৰতে আছা। হা ময়ো এঘৰৰ পৰা ওলাই আহিছো মায়ে ভাত খাবলৈ মাতি আছে বোলো আহ ভাত খাইি মই বোলো ৰ মোৰ কাম এটা আছে বোলো কৰি দিওঁ।
এতিয়া কি কৰিবা গুৱাহাটী কেতিয়া যাবা গুৱাহাটী কেতিয়া যাবা।
গুৱাহাটী যাম আৰু। কি কৰো চাই লওঁ আগতে। গতিকে হেৰি এইটো কি?
মই প্ৰাঞ্জলক সুধিছিলো মই বোলো ৰুম এটা। খালী আছে বুলি কৈছে।
অ', অ' এই একজামটো, একজামৰ পইচা। গোটাই লওঁ তাৰ পিছত যাম আৰু গুৱাহাটী। উম। ঠিকে। তাকে, সেইটোয়ে কৰিম আৰু গুৱাহাটীলৈ যাম আৰু কোনোবা এদিন।
কম্বাইনে নহয় হা।
ৰুম কি কৰিবা?
এ ভাবিয়ে পোৱা নাই মই কি ক মাথাটো বেয়াই হৈ গৈছে। ভাবি ভাবি মাথাটো বেয়া হৈ গৈছে।
উম উম।
দেৱপাতি মোক হেৰি কৰিব কৈছে, গুৱাহাটী ডাউনটাউনত দিছে জি এম চি এইচ ত দিছে। আৰু কবাত কবাত দিছে।
অ', অ' উম উম কাইলৈ ক'বালে যোৱা মেলা। কবাত জাবানে কি কাবা, চেঁচা যাওঁ।
পইচা নাই অ।
দে।
আকৌ নুশুনা হৈছো মাতটো তোমাৰ। শুনিছা নাই।
শুনিছা নাই?
এতিয়া শুনিছো অ'। এ যাবলৈ পইচা নাই হাতত আকৌ নাই শুনা এতিয়া।
শুনিছা নাই, হা।
এতিয়া অলপ অলপ শুনিছো, অলপ অলপ শুনিছো।
মোৰ পইচা নাই, মোৰ সিহঁতি লগৰ কেইটাই লগ ধৰি আছে বল চেঁচাত যাও কি হৈছে নো তুমাক শুনিছা নাই এতিয়া।
কি?
শুনিছা নে?
এতিয়া শুনিছো অহ, শুনিছো, শুনিছো।
কি এতিয়া আক নাই শুনা। এতিয়া।
এতিয়া শুনিছো, শুনিছো। অ', শুনিছো অ'। শুনিছো অ'।
ক'বা আকৌ বাকি শুনিছা নে নাই শুনা। উম, উম অ' খাবলৈ মাতি আছ ভাত খাওগে, ভাত খাওগে, ভাত খাওগে, ভাত খাবলে মাতি। দি আছে হা। মোৰ এসত্তৰ টা, লিষ্ট টো আহে কথা পাতিলে আহিম। হেল্ল'।
অ', বা দচলৈকে ৰখা।
নাই যোৱা নহয়, টাইমটো এনে হ'লে পুতুককে যায়।
গ'ল
সময় মানে তোমাৰ পাঁচ পঞ্চল্লিশ।
মোৰ এনেই কথাবোৰ ক্লেয়াৰ গৈ আছেনে।
বেলেগে আহি আছে এক। ক্লিয়াৰ ভাল ভালকে বুলি কথা নাই আহিলে হ'ল, মাত শুনিলেই হ'ল।
অ', -অ'
শুনি কিয় মাত্ৰ
অ', অলপ প্ৰব্লেম নেটৱৰ্কৰ।
কি হয়, কি হয়, অলপ কি হয়।
অলপ কি হয় নেট হেৰিয়ৰ।
অ', বাদ দিয়া সেইবোৰ হৈ গ'ল আৰু।
ভুলতে হৈ গ'ল, ভুলত ভুলতে হৈ গ'ল সেইবোৰ।
ভুলতে হৈ গ'ল প্ৰথমবাৰকে ক'ম বাৰু এইবাৰ।
ভাবিছিলোঁ ফোনটো ডাঙৰ, ডাঙৰ কৰিব পাৰিম চাগে।
উম।
তাপা।
সেইবোৰ দিবলৈ নাহে আকৌ একো নাই অহা।
অকল ৰঙাকেহে এটা ওলাই আছে।
এতিয়া যি দেখিছো- কিতাপ উলিয়াই লৈ মেলি পঢ়িব লাগিব।
নহয় ফোনতে পাৰি দেখোন হেৰি কৰিবলে
প্ৰথবাৰকে কওঁ প্ৰথম তুমি যিখনে কৰিলা।
প্ৰথম মানে প্ৰথমত হেৰি হৈ গ'ল আৰু
ওলাইছে মানে শুনিছানে তুমি কথাবোৰ মোৰ ভাগৰ
কি শুনিছোঁ শুনিছোঁ অঁ, শুনিছোঁ। নেযোৱা আছে নহয় সময়টো। প্ৰাঞ্জল অহাই নাই নেকি? প্ৰাঞ্জল দা আহিলে আহিলে হেৰি কৰিম বুলি কৈছিলে।
শুনিছানে নাই শুনা সেইটো কোৱা।
শুনি আছো শুনি আছো। ভালকেই শুনি আছো।
শুনিছো অঁ, শুনিছো শুনিছো। শুনি আছো বোলো।
কি গাই আছা কি তুমি মোক বুজি পোৱা নাই। সময়তো যোৱা নাই নি আৰু কিমান সময় আছে হা? যাব